অহ এ মই এতিয়া মই এনেই বহি আছো মানে ৰেষ্ট কৰি আছো অলপ। কামৰ পৰা আহিলো।
তোমাৰ এইটো ডিগ্ৰী ডিগ্ৰী ডিগ্ৰী কমপ্লিট নে? অহ হেল্লো।
হেল্লো
অ তোমাৰ ডিগ্ৰী কমপ্লিট না?
ডিগ্ৰী কমপ্লিট হোৱা নাই একচুৱেলি মই মানে এইচ এছ টো কমপ্লিট কৰিছিলো। তাৰপিছত ডিগ্ৰীত এডমিশন লৈছিলো কিন্তু হোৱা নাই কাৰণ কি এ মই তাৰ পিছত এ কামত সোমাই গলো সেইটো কাৰনে।
উম। কামত সোমাইছা?
অহ
কামত সোমাই গলা?
উম তাৰপিছত আৰু কি কামত সোমাইছো তাৰপিছত মানে এনেকুৱাও নহয় যে কলেজ গৈ আছিলো তাৰপিছত আৰু ইচ্ছা নহ'ল আৰু। ফাৰ্ষ্ট ছেমৰ এডমিচনো লৈছিলো তাৰপিছত
তেনেহ'লে ফিউচাৰত কি ভাবি আছা? ফিউচাৰত কি কৰিবা তেনেহ'লে?
ফিউচাৰৰ ফিউচাৰটো এনেকুৱা একো ভাবা নাই কিন্তু
অহ
ভাবিছিলো কিবা বিজনেচ এটা খুলিম ভাবি আছিলো।
এইবাৰ বিজনেছ-চিজনেছ কিবা ষ্টাৰ্টআপ কি কৰিবা?
এনেকুৱা বাপৰে এনেকুৱা এইটো ভাবা নাই মই ষ্টাৰ্টআপ ষ্টাৰ্টআপাৰ কাৰণে আইডিয়াও লাগে ন বহুত। টাইমো লাগে।
উম
মইতো বৰ্তমান এতিয়া মেডিচিনৰ লাইনত কাম কৰি আছো ন।
অহ এইটোতো হয় গম পাওঁ।
সেইটো কাৰণে। মই ভাবিছো নহ'লে এটা মেডিচিনৰ দোকান খুলি লওঁ ফাৰ্মাচী
অহ এটা এইটো বিজনেছ কৰি দিয়া তুমি এক্সপিৰিয়েঞ্চ আছে তোমাৰ লগত। আইডিয়া আছে, অহ তেনে'লে ষ্টাৰ্ট কৰো অ ষ্টাৰ্ট কৰি দিয়া ইনভেষ্টমেণ্ট কৰি।
ষ্টাৰ্ট কৰি দিয়া কলে হ'ব নেকি বহুত ইনভেষ্ট লাগে।
অ এইটোতো হয় পইচাটো লাগে।
উম।
গম পাওঁ কি কৰিব এতিয়া।
বাকী তোমাৰ তুমি কি কৰিবা ভাবিছা?
মইতো এতিয়া জোব কৰি আছোঁ আৰু ফিউচাৰত কিবা বিজনেছে কৰিম। কি জব মই?
ঠিকে আছে জব টো নেৰিবা জবো কৰি থাকিবা চাইডত বিজনেচ সেটো।
অঁ ছাইড বিজনেছো কৰি থাকিম।
এনে আৰু কৰি থাকিবা আৰু, জবটো জবটো বহুত দৰকাৰ কাৰণ কি এইটো এইটো মানে কনটিনাচ ন মানে এইটো আহি থাকে মান। এইটো কাৰণে মান এডিঙত মানে আহি থাকে ন কিবা। এইটো বিজনেচতো ঠিক নাই ন আজি আছে আজি বেছি আছে। কালি কম আছে এনেুৱা।
উটোুটয়
সেইটো কাৰণে একেল জব গল,
উম আজিকালি ইমান মেংগাই কি কৰিবা এতিয়
হা
এ জব কৰিম কৰি কৰি এক্সপিৰিয়েঞ্চ ল'ম তেনেহ'লে।
উম অ সেইটো হয় আগ এক্সপিৰিয়েঞ্চটো গ্ৰন কৰি ল তাৰপিছত ভাবি আছো মই এইটো এক্সপিৰিয়েঞ্চ কৰিলো আৰু তাৰপিছত। খুলিি মটা দোকান নছে বহত লাগে।
মেডিচিন নাম জানা তুমি চব মেডিচিন নাম জানাানা?
প্ৰথমতে জানিচিলোঅলপ?
অঁ পেটৰ বিষ হ'লে কি মেডিচিন খাব লাগে।
উম্ কেতিয়াবা যে ডাক্তৰৰ যে প্ৰেছক্ৰিপশ্যন আহে এইবিলাকো অলপ।
উ নহয় আৰু
বাকী তুমি কি ভাবিছা কেনেকুৱা টাইপৰ বিজনেছ কৰিব ভাবিছা?
কি
কেনেকুৱা তাইপৰ বিজনেছ কৰিব বলি ভাবিছা?
ফিল টাইপৰ মানে ফাষ্ট ফুড এনেকৈ খোৱাৰ বস্তু এইেইবিলাক।
হও
ফাষ্ট ফুড ব বিজনেছ।
ফাষ্ট ফুড।
অঁ্
ফাষ্টফুড ত কৰিছিলা এটো।
আৰু কৰিম।
অ আৰু কৰিম অ অ্ ত মানে তুমি যি বিজনেছ কৰা তাত টাইম দিব লাগে বহুত টাইম।
অ এইটোতো হয়, ্অ এইটোতো হয় গম পা্
নহ'লে কিছুমান থাকে নাই আজি কৰিছে এদিন দুইদিন তাৰপিছত।
এৰি দিলে,
এইটোয়ে আৰু লছ হ'ব বিজনেচত লছ হয়, এৰিব নালাগে কিছুমানতো।
ষ্টাৰ্টআপ কৰিম আৰু ষ্টাৰ্টআপ কৰিম টাইম আছে অলপ পইচা নাই নাই সেইকাৰণে জব ধৰিছোঁ।
সেইটয়ে পইচা?
পইচা, আহিল বিজনেছ ষ্টাৰ্ট কৰিম।
পইচা চব, যি কৰিব যোৱা তাতেই পইচা।
কি? বা, কি কৈছা তুমি?
উম,
কি কৈছা?
এইটোৱেই আৰু কলো, যি কৰিবা তাতেই পইচা দৰকাৰ।
উম, এইটোৱেই। তোমাৰ টাৰ্গেট কি, এইটো কোৱা? অ, ভালে আছো, তোমাৰ টাৰ্গেট কি?
আ,
তোমাৰ টাৰ্গেট কি?
টাৰ্গেট, টাৰ্গেট এনেকুৱা একো নাই আৰু মানে। খালি টাৰ্গেট এটাই, পইচা কমাব লাগে।
অ, এইটোৱেই পইচা কমাবা না, অ, পইচা চাবা। পইচা কমাই কিনি কি কৰিবা তুমি?
কমাই কেনে, নিজৰ ইচ্ছা, যিটি ভাল লাগে, এইবিলাক কিনিম।
সেইবিলাক কৰি ল'ম আগত, তাৰ পিছতেই বিয়া কৰিম।
উম, উম, এতিয়া আৰু ভাত কেতিয়া খাবা তুমি?
উম,
ডিনাৰ, কেতিয়া কৰিবা তুমি? ডিনাৰ, ডিনাৰ, ডিনাৰ কেতিয়া কৰিবা?
অ, ডিনাৰ, ডিনাৰ দেৰি আছে, কেইটা, কেইটা বাজে এতিয়া আ এতিয়া কিমান হ'ল, নটা বাজিল ন, এই দহটা চাৰে দশটা মানত কৰি ল'ম আৰু। এ, ৰাতিপুৱা আকৌ এই সাতটাত ওলাব লাগে, বম জালা লাগে।
উম, ইটো হয়।
তোমাৰেই ঠিক আছে আৰু, ৱাইফ ফ্ৰমহ'ম‌ হোম।
অ, নাই, ৱৰ্ক ফ্ৰম হোম, ডেইলি নহয় নহয়, কেতিয়াবা যাব লাগে নহয়।
এই আৰু কেতিয়াবা যাব লাগে, মোৰটো সদায় যাব লাগে।
অ, এইটোৱেই প্ৰবলেম।
মোৰটো দূৰত পৰি গৈছো, এইটো কাৰণে, ওচৰত থাকিলে ইমান
অ, ওচৰত থাকিলে ভাল হ'ব।
কি হৈ যাব, হৈ যাব, অলপ টাইম লাগিব কি?
অহা যোৱাটো, দিগদাৰ হৈ যায়।
অ, বেছি দূৰ না সেইকাৰণে, কিমান কিলোমিটাৰ আছে? মোটামোটি দহ, বাৰ কিলোমিটাৰ ৰিচিভ অ'ন, ফ'নপে, অ, দহ বাৰ কিলোমিটাৰ।
দূৰ আছে, এইটো কি কয়? এইয়া কি জাগাটো, কি নাম আছিল? এই চানমাৰি আহ চান্দমাৰী কলনী পাৰ কৰি, এ মোৰ- ভাড়া ভাড়াটো, এনেই ফ্ৰিকচ ভাড়াটো সত্তৰ টকা, এনেই দেইলি খৰ্চ্চা মোৰ এশ, ডেৰশ টকা, ডেলি খৰচা হয়ে, উমঁ।
এশ টকা হ'লে, মাহত তোমাৰ তিনি হাজাৰ টকা যায়।
তিনি হেজাৰ টকা এই তাতে গুচি যায়।
কিমান বাছে হাতত?
বাছে আৰু ছয় হাজাৰ টকা মান, এইখিনিয়েই আৰু কি হ'ব।
ছয় হাজাৰ টকা
এ আৰু কৰি আছো আৰু এতিয়া। নাই কত বাছ কিন্তু মেডিচিনৰ প্ৰফিট থাকে কিন্তু ভাল প্ৰফিট।
দিয়ে, লাহে লাহে চেলেৰিটো বাঢ়ি যাব।
এ ক'ত বাঢ়িব ডেৰ বছৰ হৈ গ'ল, এতিয়া আৰু নাই ভাবি আছো, বেলেগ কিবা কৰিম ভাবি আছো আৰু। এ মেডিচিনৰ আৰু ইচ্ছা নাই, আমনি লাগি গৈছে কৰি কৰি।
উ, বেলেগ কিবা পালে।
উম।
এই বহা কাম পালেতো ঠিকে আছে, কৰিম বহা কাম।
অ'
বহা মানে এনেকুৱা অফিচ গলে যাম আৰু কি আছে। অফিচত এই নটাৰ পৰা নাইন টু ফাইভ থাকে আৰু যাম কি আৰু। চানডে বন্ধ থাকিব, কিবা উইকেন্দত বন্ধ থাকিব আৰু
অ', এইটো
কিন্তু নিজৰ বিজনেছ কৰিলে কিন্তু এইবিলাক নাথাকে তুমি কৰিবই লাগিব। এইটোয়ে বিজনেছ কৰাৰ আগত য'ত ঘূৰা আছে, ঘূৰি ল'বা, তাৰ পিছতহে বিজনেচ। বিজনেচত বহুত টাইম দিব লাগে।
টাইম দিব লাগে এইটোটো হয়। টাইম দিলেই কিবা পাবা তুমি।
কৰা কৰা বিজনেচ ষ্টাৰ্ট কৰা তুমি। চাপৰ্টত আছো মই, উম।
দেৰি হ'ব আৰু বিজনেচত, ইনভেষ্টও লাগে ন বহুত। তুমি এটা ভাল এটা বিজনেচ কৰিলেও মিনিমাম হলেও, দহ বিশ লাখ টকা খৰচা।
অ', এইটোতো হয়, দশ বিশ লাখ। আৰু আমাৰ ল-লগত ইমান পইচা নাই।
বাকী, দচটা বাজিব হ'ল আৰু কেতিয়া বন্ধ কৰিবা?
দচটা, এতিয়াতো টাইম আছে।
টাইম আছে।
ময়ো ডিনাৰ কৰিম অলপ পিছত।
বাকী।
কি বাকী
তোমাৰতো অফিচ কেনেকুৱা মানে চানডেটো বন্ধ থাকে চাগে ন?
কি? অ'।
চানডেটো নাথাকে ন।
অ' চানডে চানডে হলিডে।
চানডেও থাকে নেকি?
নাই নাই চাণ্ডে অফ'।
অ' চানডে অফ ন? কেতিয়া সিহঁতে যদি অ'।
অ' কালি চেটাৰডে না?
কালি অ' কালি চেটাৰডে অ'।
পৰহি বন্ধই আছে আমাৰ।
এ তোমাৰটো ঘৰৰ পৰাই ন, ৱৰ্ক ফ্ৰম হোম আৰু। কেতিয়াবা কল কৰিলে এইটো তাতে যোৱা তাতে যোৱা এনেকুৱা যাব লাগে ন।
দিয়া, আৰু চব ভালনে? উম, ঠিক আছে ঠিক আছে। বাই বাই!
অ' অ' বাই গুড নাইট
থেংক ইউ!